হেল্ল'?
অ' নমস্কাৰ।
হেল্ল' নমস্কাৰ অ
খবৰ ভালেই, তোমালোকৰ হেল্ল'?
বাকী ত আমাৰ ইয়াত সভ ভাওনা পাতি ত' এপাক আহিবা
যাম বাৰু।
শু
হেল্ল'?
অ' শুনা পাইছে? অ' ইয়াত তাকে কাইলৈ আমাৰ সভা এখন পাতিছো নামঘৰত এপাক আহিবা।
অ' যাম বাৰু কি ভাওনা পাতিছা?
বাকী ভাওনাত তুমি এনেই ভাও চাও লৈ পাইছা?
ভাও মই লৈছো আগতে, বহুত ভাও কৰিছোঁ।
অ' কি ভাও লৈছা?
ৰাস ভাওনা এনেকে এ অসুৰৰ ভাওঁ লৈছোঁ। ৰাস ৰাসত এবাৰ নন্দ ভাওঁ লৈছিলোঁ। অঁ তাৰপিছত আকৌ ভাওনাত নৰকাসুৰৰ সেনাপতি লৈছিলো। তাৰ পিছত দুষাশন লৈছিলো, এনেকে বহুতো ভাওঁ কৰিছো।
হয়, হয় ভাওনা খনৰ নাম কি আছিল।
এ হেৰি মহাৰথী কৰ্ণ। দুষাশলোৱা ভাওনাখন তাত কৰ্ণ ওলায় দোৰ্যোধন ওলায় এনেকে পাণ্ডৱ কৌৰৱ তাৰে যুদ্ধ হয় আৰু, পিছত দ্ৰুপদী ওলাই।
হয়, এইখন মহা মহাভাৰতৰ ভাওনা হয় ন।
মহাভাৰতৰ ভওণা হয়।
সংকীয়া নাট বিলাকতো আজিকালি প্ৰায় নপতাই হৈছে। মেইনকে আমি মহাভাৰত তৰ এই ভাওনা বিলাকে দেখা পাওঁ চুটি চুটি নাট বিলাক।
অ' হয়।
কেনেকুৱা আছিল তোমাৰ ভাওলৈ উপল্ধিটো?
উপলব্ধিটো ভালেই আছিল।
তোমাৰ সহযোগত কোন আছিল, তোমাৰ ওচৰৰ কোনোবা?
অঁ মোৰ সহযোগত আমাৰ গাঁৱৰে গোটেই মানে ভাওৰীয়াখিনি। আমাৰ ওচৰৰ পাঁজৰৰ ল'ৰাখিনিকে মানে গোট খুৱাই তেনেকে ভাওনাখন পতা হৈছিল।
তলৰ ভাওনা খন কোনে গাঁৱ ৰাইজে পৰিচালনা কৰিছিল ন?
গাঁওৰ ৰাইজে পৰিচালনা কৰিছিল।
অ' এইখন কিমান দিনমান হ'ল তোমাৰ এতিয়া ভাওলোৱা তাত?
ভাও ওলোৱা প্ৰায় এবছৰমান হ'ল সেইখনত। বাকী আগতে সৰুতে অংকীয়া নাট অংকীয়া নাটো কৰিছোঁ। বাকী সৰুতে অংকীয়া নাটো কৰিছো পাৰিজা হৰণ তাত নকাসুৰৰ সেনাপতি লৈছিলো তাত সেই পাৰিজাতহৰণখন আমি প্ৰায় তিনিবাৰ চাৰিবাৰমান কৰিছো আমাৰ নামঘৰটো কৰিছোঁ আৰু বাহিৰত বেলেগৰ নামঘৰটো কৰিছোঁ এনেকে আমাক মাতি নিছে
ন হয়! হয়!
মাতি নি মানে পৰিচালনা কৰাইছে অ আমাৰ ৰাইজে
হয়' মোৰ ভাওঁনা চোৱা প্ৰায় বহুত দিনেই হ'ল। আজিকালি ভাওঁনাবিলাক প্ৰায় বিলুপ্ত হোৱাৰ দৰেই হৈছে বহুত কমি গ'ল ভাওঁনা পতাৰ যোনটো
উঃ
মানে আগৰ আগৰ ভাওঁনাৰ তুলনাত এতিয়া ভাওঁনা বিলাক বহুত কম হয়।
হয় 'লগতে আধুনিকতাও বহুত দেখা দিছে তাৰ ফলত আমাৰ মানে সংস্কৃতিটো নাইকিয়া হৈ যোৱা নিচিনাই হৈছে।
অ হয় হয় কথাটো এই ক্ষেত্ৰত আমাৰ ভৱিষ্যত প্ৰজন্মটোৱে কিবা এটা ব্যৱস্থা লব লাগিব।
অ অ
তেওঁলোক আগবাঢ়ি আহিব লাগিব এই ভাওঁনা সংস্কৃতি জীয়াই ৰাখিবৰ বাবে।
হয় 'নৱপ্ৰজন্ম আগবাঢ়ি আহিলেহে। ভাওঁনা সংস্কৃতিটোৱে হওঁক তোমাৰ সত্ৰীয়া কিবা কিবি এনেকে সেইবোৰ জীয়াই থাকিব পাৰিব। জীয়াই ৰাখিব পাৰিম আমি।
হয় গুৰুজনাই আমাক থৈ যোৱা এইটোৱে বহুত মূল্যবান উফাৰ ভাওনা সংস্কৃতিটো।
হয়।
হয় আমাৰ অসমীয়া জীৱনৰ এইটোৱে এইটো অসমীয়া জীৱনটোক আমাক চহকী চহকী কৰিছে এই ভাওঁনা সংস্কৃতিয়ে।
অ।
আজিকালি ভাওঁনা ভাওঁনা হওঁক ৰাস হওঁক এই ভাওঁ লোৱা বস্তু তদু আমি আজি এটা আহ আৰ্থিক। আৰ্থিকভাৱে আমি উপাৰ্জন কৰাাৰ দিশ হিচাপেও হ'ব পাৰোঁ আমি যদি বৰ্তমান সময়লৈ যাওঁ এই বিষয়ে কি ভাবা তুমি
হয় হয় এই আজিকালি মানে বে এনেকে ভাওনাই হওঁক ৰাসেই হওঁক কোনোবা এটা শিকাবলেই হওঁক কেনেকে বহুত পইছাৰ, মানে পইছা দি আহ আনিব লগীয়া হয় মানুহক। শিকাবলে, আমাৰ আগৰ যিবিলাক মানুহ আছিল সেইবোৰে, সেইবিলাকে মানে সকলোবোৰ জানেই। আৰু সৰু সৰু সৰু নৱ প্ৰজন্মটোক শিকাই।
অ হয়।
আৰু এতিয়া প্ৰজন এতিয়া মানে যিসকল মানে জনা ব্যক্তিসকলে। তেওঁলোকে পইছা নিদিলে মানে নহাই হৈছে শিকাবলে। বিনিময় ফলতহে তেওঁলোক আহিব আহে।
বেয়া প্ৰভাৱ পেলাই আছে বুলি ভাবিছোঁ মই।
অহ, বহুতো বেয়া প্ৰভাৱ পেলাইছে। পইছাই হওঁক বা
হয় হয়। তুমি ভাওনা চাওনা কৰি পাইছা নাই? হেল্ল' হেল্ল' হেল্ল' হেল্ল' তুমি আগতে ভাওনা চাওনা কৰি পাইছা নাই?
আগ
হেল্ল' অহ। শুনি আছানে?
হেল্ল'
অ', শুনি আছানে?
হয় হয়।
অহ, তুমি আগতে ভাওনা চাওনা কৰি পাইছা নাই?
মই ভাওনা একেবাৰে সৰুতে কৰিছিলোঁ। এতিয়া প্ৰায় কামৰ ব্যস্ততাত এইবিলাক
কৰা হোৱা নাই আৰু?
পাওঁ তেন্তে জড়িত হ'ম।
অঁ, হ'ব লাগে ভাওনা সংস্কৃতিটো আমিয়েটো ধৰি ৰাখিব লাগিব।
ন' হয় হয়। বাকী ৰাসত ভাও লোৱাৰ অনুভৱটো কেনেকুৱা?
কি কৈছা?
ৰাসত ভাও লোৱাৰ অনুভৱটো কেনেকুৱা?
ভাল ভাল, প্ৰত্যেক বছৰে ৰাস আহে আমি ভাও লওঁ। আৰু বহুত ফূৰ্তি ফাৰ্তাকে ৰাসখন মানে উদযাপন কৰা হয় আৰু।
ৰাসটো ওপৰত উম গোটেই গাঁওখনৰ মানুহো চাগে জড়িত থাকে?
হয় হয়।
এবাৰ যাব লাগিব ৰাস
গোটেই গাঁওখন মিলি অঁ, বহুত উলহ মালহেৰে পতা হয়। তেনেকৈয়ে আমাৰ ইয়াত বহুত জেগাতে পালন কৰা হয় আৰু।
হয়, হয়।
আৰু মাজ মাজুলীৰ ৰাস বুলি ক'লেতো জানাই মাজুলী ছাইডে আমাক বহুতো উন্নত ভাৱে পতা হয়।
আমাৰ ইয়াতো সেই মাজুলী ৰাসৰ দৰে কিয় কৰিব নোৱাৰি নেকি কিবা কৰি
পাৰি হলেও মানে সেইটো ইমান এটা সম্ভৱ নহয় তাৰ তাৰ যিখিনি লোক আছে বহুত গুণী জ্ঞানী আৰু আমাৰ ইয়াৰ মানে পইচাৰ ক্ষেত্ৰত বহুত এটা মানে প্ৰভাৱ পৰে।
হয় আৰু আমাৰ মানুহখিনিয়ে আধুনিকতাটো বেছি আনিবলৈ চেষ্টা কৰিছে চাগে।
হয়। আৰু আমাৰ ইয়াৰ মানে যিখিনি গুণীজ্ঞানী লোক তেওঁলোকে পইচাৰ কাৰণেহে শিকাবলৈ আহিবলৈ মানে বিচাৰে। নহ'লে বা আহিব নিবিচাৰে তেনেকে মাজুলীৰ লোকখিনি হ'ল সকলো, সকলো লোকে মানে আগুৱাই আহে। প্ৰত্যেকটো কামতে ৰাসেই, ৰাস ৰাসৰ ক্ষেত্ৰত আৰু তাত সত্ৰ সত্ববোৰ অধিক থকাৰ কাৰণে সকলো দিশতে পাৰ্গত বুলি জনা যায় আৰু।
ইয়াৰ ৰাখৰ কথা দি চাবলৈ আমাৰ ৰাস খনৰ প্ৰায় ৰাস খনৰ লগত কিছু মানুহৰ স্বাৰ্থ জড়িত হৈ থকা আমি দেখা পাও। সেইটো বস্তু ভাল নহয় ৰাসৰ, ৰাসখনো যদি আমি জীয়াই ৰাখিবলগীয়া হয়। তেন্তে সেই বিষয়ে চাবলৈ গলেও এইটো এটা ভাল বিষয় নহয় ভাল বিষয় বস্তু।
হয়।
হয় চাগে।
তুমি ৰাস কৰি পাইছা নাই? চাইছো, চাইছো।
আগৰ ৰাসতকে এতিয়া ৰাসৰ কিবা পৰিৱৰ্তন দেখা পাইছা নেকি?
পৰিৱৰ্তনতটো বহুতেই দেখা পাইছো ধৰ ধৰা আগৰ ৰাসটো মানে বহুত দীঘলীয়াকে আয়োজন কৰা হয়।
হয়।
আজিকালি মানে আজিকালি অলপ ছুটি মানে কৰি দিয়া হৈছে আৰু।
হয়, হয়।
আৰু শুনা পোৱা মতে তোমালোকৰ অঞ্চলটোত বহুত ভাল, ভাল শিল্পী আছে যি ৰাসৰ ভাল, ভাল, ভাও দিয়ে।
আছে অ'
তেওঁলোকৰ এতিয়া কেনেকুৱা আগ আগবাঢ়ি আহেনে তেওঁলোক ভৱিষ্যত প্ৰজন্মটো শিকাবৰ বাবে বা নিজে আগৰণুৱা হৈ লাগিবৰ বাবে।
আমাৰ গাঁৱৰ সকলোৱে প্ৰায় আগ বাঢ়ি আহে। আৰু সকলোৱে লাগি ভাগি উদযাপন কৰে আৰু প্ৰত্যয়েক বছৰে।
হয়, হয়।
গাঁৱৰ মানুহখিনিৰ সহযোগত আৰু আমাৰ গাঁৱৰ ডেকা স সকলৰ মানে উৎসাহতে ৰাসখন প্ৰত্যেকবৰে আমি উদযাপন কৰিব পাৰো।
শুনা পাইছো আগতে তোমালোকৰ গাঁৱৰ সঞ্জীৱ শইকী সঞ্জীৱ শইকীয়াই বহুত ধুনীয়া কংসৰ বাহু দিয়ে বুলি আমি
হয়, হয়।
তেওঁ বহুত ধুনীয়া কংসৰ ভাও দিয়ে।
তেওঁৰ মাতটোৰ বাবেও ৰাইজে বহুত প্ৰচাৰ কৰে তেওঁক।
হয়, হয়।
তেখেতৰ বাত দিও কৃষ্ণৰ ভাও লয়
তেখেতৰ ভাতীয়ে কৃষ্ণৰ ভাও বহুত ধুনীয়াকৈ কয় আৰু আৰু বহুতো ভাওৱে লয়।
বহুত কলা জড়িত হৈ আছে তেওঁলোকৰ
তিও এই কাম কাজৰ লগত বহুত জড়িত তেখেতে ৰাধাৰ ভাও দিয়ে বুলি আমি শুনা পাইছিলোঁ
অ', তেখেতৰ মাতৃয়ে আগতে ৰাধাৰ ফা্ম লৈছিল এতিয়া বাৰু স্বাস্থ্যৰ অৱনতি ঘটিছে নোলোৱা হৈছে হ'লেও মানে ৰাসত গোপী ওলায়। গোপী বহুত সুন্দৰকে না নাচ নাচ প্ৰদৰ্শন কৰা দেখা যায়।
এবাৰ যাব লাগিব তহত ফালে ৰাস চাব বাবে যেতিয়া সকলোবিলাকে একৌ ৰাস অত অংশগ্ৰহণ কৰিব সঞ্জীৱ শইকীয়া তেখেতৰ ভাত মাতৃ তেখেতৰ মাতৃ সকলোৱে তেতিয়া আকৌ অংশগ্ৰহণ কৰিব। তেতিয়াবাৰ যাম তোমালোকৰ তাত ৰাস চাবৰ বাবে
বাৰু আহি বা বাৰু।
অ তেন্তে কাইলৈ সবাহলে আহিবা ভাওনাখনো উপভোগ কৰিবা। ৰাখিছো এতিয়া উম, ধন্যবাদ কথা পাতি ভাল লাগিলে।